হেল্ল
অ হেল্ল
শুনি আছা?
অঁ অঁ শুনি আছো কোৱা।
কি কৰি আছা তুমি?
মই এনেই অলপ শুই আছিলো, কোৱা তুমি হেল্ল
বাকী তোমাৰ চামাৰ ভেকেচন কেনেকুৱা চলি আছে বৰ্তমান?
ইমান ভাল নহয় বেছিভাগ বেমাৰতে মই আধাতকে যে বেমাৰত পৰিয়ে গ'ল। তোমাৰ?
অঁ ঠিক ঠাক চলি আছে আৰু।
পিছে ক'ত ক'ত ফুৰিব গ'লা?
ফুৰিব মানে তোমাৰ গাঁৱত গলো। তাৰ পিছত তোমাৰ আহ দেউতা লগত অকমান চিনেমা চাব গলো সিদিনাখন। তাৰপিছত তোমাৰ এনেই ফুৰিব গলো, অকমান এতিয়া আৰু বৰ্তমান ঘৰতে ৰ'বা।
অ অ অঁ আচ্ছা ঠিকে ভালে তেতিয়া হলে, তুমিতো এনজয় কৰিব পাৰিলা হয়।
সেনেকুৱা এনজয় কৰা নাই, মানে ত বতৰতো গৰমত যাব মন নাযায় ওলাই পেলাই। তোমাৰ দিনত ৰ'দ দিব গধূলিৰ টাইমত বৰষুণ দিব। সেনেকে টাইমটো নিমিলে বহুত কেনঞ্চেল হয় আৰু পিছত প্লেনবোৰ নাযায় সেনেকৈহে যোৱা হ'ল।
অ অ বুজিলো বুজিলো মই। ঠিকে পিছে আমাৰো এনেকুৱা মোৰো ইমান। মানে মোৰ এই ফাৰ্ষ্ট ছেমৰ। ফম ছিক্ চেমটো এক্জাম মই দিলো দি কিনে অলপ মানে আমাৰো একেযাম শেষ। তটো অলপ বন্ধ হয় এতিয়া। তাৰপিছত অলপ গলো মই অলপ ফুৰিলো অলপ মানে বৈশিষ্ট বৈশিষ্ট্ চিনি পোৱা নে?
ন জানে কিন্ত মই বশিৰ ওচৰতে হেকতিয়া।
অ বৈশিষ্ট যে আছে যে তাতে যে। তোমালোকৰ পাহাৰৰ ফালে যে এটা ডাঙৰ নিজৰা যে আছে মন্দিৰৰ পিছফালে যাব পাৰে যে। আমি তাতে যাওঁ কেইদিনমান গৈছো তিনি চাৰি দিন একদম গৰমত গলো। তাতে গ'লো আৰু চন্দ্ৰপুৰ চিনি পোৱা নে? চনকা ফালে চনকা চনকা? ইফালে গ'লো সেইখিনিতে গ'লো তাৰপিছত। আৰু তাৰপিছত বেমাৰ হৈ গ'ল তাৰাছত কত ফুৰিব যাব নোৱাৰা হৈ গ'লো মই।
অ তুমি কি ফিফ চেম নেকি?
ছিক্স এম ছিক্স এম মই একজাম দিলো এইবাৰ।
অক ভাইছে?
অ নহয় হেল্ল' হেল্ল' এইটো। মই বেলেগ জাগে গৈছিলো জগ বাদে সেইটো।
বাকী আৰু ক'ত ক আৰু কিবা বেলেগ বেলেগ কৰিলা নেকি কথা এনে আৰু ক'বা বেলেগ আৰু। পৰিব গছা লগৰ লগত কৰ'বা আৰু গাঁৱত।
হা হা গাঁৱত কি?
গাঁৱত কৰ'বাত গৈছিলা নেকি?
অ গাঁৱত গৈছিলো আহিলো থাকিবলৈ আৰু চাগে যাম আৰু বাক কেইদিনমান পিছত।
অ ঠিকেই যাব পাৰা ভালে হয় মানে আমাৰ গুৱাহাটীত। গাওটো ভালেই বেছি অলপ।
উম গাঁৱত ক'ব গ'লে বহুতে ভাল এতিয়া বানপানী হলে তোমাৰ পানীত মাছ পায়। মাছ খাব পাৰি মাছৰ অভাৱ নাই। পানী খচিব পাৰে কিন্তু তোমাৰ ইয়াত চহৰত বানপানী হলে। সেই ফানীত মানুহ ওলাব নোৱাৰি একো মানে সুবিধাও নাই।
সেইয় চাবি ইয়াতে উওল্টা সাপ ওলাই বেছি।
উ উম ইয়াত সাপ ওলাব লগতে মানুহ ড্ৰেনত সোমাব উ বানপানীৰ কাৰ
এ ইয়াতে আৰু সুবিধা গাঁও পালে ভালে। আৰু গাৰ ফলতো একদম বতাহটো একদম ভাল আৰু তাতে। প্ৰদূষণ পলিউশন অলপো নাই।
উম, তাকে।
উম, বাকী কোৱা?
মানে কি বুলি কয় এনে মানে তোমাৰ চব কি কৰ'বাত সুবিধা কিছুমান ক'ৰবাত মানে চবতে বেলেগ বেলেগ সুবিধা থাকে আৰু গাঁৱত। বেলেগ কিছুমান সুবিধা পায় চহৰত কিছুমান বেলেগ সুবিধা পায় চবৰে পৰিস্থিতি বেলেগ বেলেগ থাকে আৰু
গাঁৱত মানে এইবোৰ চ মানে একদম থাকিবৰ কাৰণে ভাল তাতে মানে কাম ইমান নাই সেইটো গুৱাহাটী আমাৰ চহৰত বেছি আছে কিন্তু চহৰত থাকিলে মানুহৰ মানে বেমাৰ বেছি হয় সেইটোৱে আৰু সুবিধা দুয়োটাতে আছে
ইয়াত যদি তোমাৰ কাম বেছিও আছে তথাপিও মানে তোমাৰ কি হয় ইয়াতে অ পইচাটো খৰচ বেছি হয় মানুহৰ বুজিচা গাৱত তোমাৰ নিজৰ খেতি কৰি পেলাই মানুহে মানে খাব পাৰি
গম পালো মানে তথাপিও মানে গাঁৱত কোৱা কোৱা
কিন্তু তোমাৰ মানে ইয়াত সেনেকুৱা অপশচন নাথাকে মানুহবিলাকে গাঁৱৰ পৰা ইয়াত আহে ৰুম ল'ব ভাড়া লৈ পেলাই কাম কৰিব কিমাননো পাব মান্থলি ত তোমাৰ গাড়ীত অহা যোৱা কৰোতে ভাড়াটো যায় ৰুমত ভাড়া যায় সেনেকে পইচা আধা সেনেকে খৰচ হয় কব গলে
অ ঠিকে কৈছে সেয়ে এইটো মানে গাঁৱতো আমাৰ চহৰতকে ভালেই হয় কিন্তু সেয়াই মানে তথাপিও মানে গাঁৱত মানে খেতি বাতি কৰিনো কিমান এটা পৰিয়াল চলাব কাৰণে তাত তকৈ বেছি টকা বেছি অলপ ধন লাগে ন আজিকালি টকা বেছি লাগে
অ সেইটো হয় বাৰু তোমাক
এইটো এনেই বেছিভাগ মানুহবোৰে মানে গাঁৱৰ পৰা চহৰতে আহে আৰু আৰু গুৱাহাটীতো যানই কাম পাবই মানে পদো পাব
উম পোৱাতো পাব বাৰু সেইটো হয় আৰু গুৱাহাটীত মোৰ মতে গুৱাহাটীত অহা-অহাত কৰি যদি অকণমান পইচা হয় ধৰি লও গুৱাহাটী আহি পেলাই কেইমাহমান কাম কৰি পেলাই পইচা গোটাই পেলাই যদি গাৱত মাটি চাতি আছে মোৰ মতে খেত খেতি কৰাটো বেছি ভাল হয় নিজৰ এটা ব্যৱসায় হয় নিজৰ মানে বেলেগৰ তলত কাম কৰিব নালাগে নিজৰ মতে কাম কৰিব পাৰি
অ মানে তুমি মানে একদম মানে আমাৰ কমাৰ্চৰ একদম ফ্ৰি একদম ভাল ফ্ৰীক একদম ফিক্স বহিছা একদম
হেই একদম মানে কমাৰ্চ ইচতোদেন হ'ব নোৱাৰি নহয় এইবিলাক থা থাকিব লাগিব এইবিলাক এতিয়া কিছুমান
সেইটোৱে ত ঠিকে মানে তুমি ভালে একদম ভাবিছা মানে তুমি মানে পিছত মানে বিজনেছ নিজৰে মানে কৰিব বুলি ভাবিছা
ভাবিছো ইন ফিউচাৰ যদি ভগৱানে মিলাই ত পাৰি আৰু যদি মিলাই
সৰুকৈ লাহেকে আৰম্ভ কৰিলেও হৈ যাব এতিয়া সৰুৰ পৰাই লাইমাহ লাহে লাহে ডাঙৰ হয় বস্তুবোৰ
অ শূণ্যৰ পৰা ষ্টাৰ্ট দিলেহে তুমি হাণ্ড্ৰেতলৈকে যাব পাৰিবা ত লাহে লাহে চব ভগৱানৰ নাম লৈ পেলাই কৰি থাকিলে হল আগবাঢ়ি থাকিবা বিজনেচত তোমাৰ লছ হয় হা। কিন্তু সেই লছটোৰ পৰা মানুহে হাৰ মানিব নালাগে আচলতে সেই লছ টোৰ পৰা কেনেকে আৰু সেই তোমাৰ বেছি ইনকাম কৰিব পৰা তুমি সেইটো চাব লাগে
উম ঠিকে কৈছা
মানে বহুত মানুহ তোমাৰ থাকে কাম কৰে লাষ্টত অকমান ধৰি ল ব্যৱসায় ক্ষেত্ৰতে মানুহে লছ হলেটো এইটো বস্তু মানুহে একচেপ্ট কৰিব নোৱাৰে যে লছ হৈ গ'ল কিবা হ'ল সেনেকে একচেপ্ট কৰিব নোৱাৰে কিন্তু তোমাৰ যদি সেইটো বস্তু মেণ্টেলিটি তুমি যদি ষ্টং হোৱা ন এইখিনি তুমি যদি একচেপ্ট কৰিলা তুমি বহুত মানে আগবাঢ়ি যাব পাৰিবা যদি কষ্ট বেছিকে কৰিম বুলি নিজকে কথা দিয়া
উম ঠিকে কৈছা তুমি একদম। সেয়াই আৰু লাহেকে কষ্ট কৰা কষ্ট কৰিলে অলপ এই ম -মানে এই সময়ৰ লগত মিলি যাব লাগিব যদি সময় লগত যদি মিলি নাযাওঁ তেতিয়াহ'লে আৰু পিছত পিছ পৰি যাবা আৰু।
আ, অ'। সময়ৰ লগত চব আজিকালি দেখা নাই নেকি এটা ৰিলচ আহিলে তোমাৰ কিমান ট্ৰেণ্ডিঙত চলে মানুহ বিলাকে। ইনফ্লুৱেঞ্চাৰ বিলাক বাপৰে বাপ এটা ৰিলজ আহিব ন একদম ট্ৰেণ্ডিঙত চলি যায়ে থাকিব সিহঁতে। ত' সেনেকে এইবিলাক ক্ষেত্ৰতো মানুহে ভালকে চলি যাব লাগে আৰু।
উম ঠিকেই কৈছা তুমি। আৰু গাৱঁৰ গৰম বন্ধত আৰু কি কি কৰিলা পিছত আৰু?
বেলেগতো মই এতিয়ালৈকে কৰা নাই ৰ'বা। উম চাগে কাম আছে তোমাৰ কিছুমান চুটৰ কাম আছে কিবা আছে এইবিলাক কৰিব লাগিব ৰ'বা। টাইম মিলি অহা নাই।
উম কৰিলোৱা এইটো তোমালোকৰ লাষ্ট গৰম বন্ধ হয়।
কিয়?
তুমি এইবাৰ থাৰ্দ ছেম হয় ন?
অ' গম পাইছোঁ তোমাৰ ফিফ চছেমত তোমাৰ সেই থাকিব ইন্টাশ্বিপ থাকিব।
অ' সেইয়া সেইটো কাৰণে ক'লো, ফৰ্দ চেমটোত পাবা তাৰপাছত ছিস্ক চেমট টো আৰু একদম একমাহ পুৰা ব্যস্ত কৰি দিব তোমাৰ কাম আছে। তাৰপৰা কাম লগত লগাই দিব পাৰে, কোৱাচোন? সেইটো পোন্ধৰ দিন বা কেতিয়াবা বেছিও হৈ যায় কেতিয়াবা।
অ' অ'।
এইটো আমাৰে একদম বিশ দিন মান কৰিবলগীয়া হৈছিল ইণ্টাৰ্ণশ্বিপ।
তুমি চিটি কলেজৰ পৰা আহিছা ন? পাছত ন?
কি, কি, কি কৈছা?
তুমি চিটি কলেজৰ পাছ আউট হৈছা ন?
অ' পাছ আউট মানে একজাম দিলো এইবাৰ, ছিক্স চেমৰ। এইটো ৰিজাল্ট কাৰণে ৰখি আছোঁ, ৰিজাল্ট আহিলে ওলাই গ'লো আৰু।
অ'অ' কিবা কৰিবানে আৰু মানে কিবা কৰা প্লেন আছে নে ইয়াৰ পিছত?
ভাবিলোঁ এতিয়া কৰা যাব এতিয়া আৰু লাহেকৈ অলপ অকল পঢ়াতো লগত অলপ নিজৰ হাত খৰচ ওলাব লাগিব নহয় তই সেইটো কাৰণে অলপ কামো বিচাৰি আছোঁ লগতে পঢ়াটো আৰু কিবা এক্সট্রা ভাবি আছোঁ মই।
এইটোয়ে এম বি এ কৰিম বুলি ভাবিছোঁ কিন্তু এম বি এৰ কাৰণে বহুত টকা লাগে।
তোমাৰ এম বি আই এই বিলাক যদি কৰা নহয় মোৰ মতে অপেনত ল'বা।
অপেনটো ল'ম গম পাইছোঁ অপেন অনলাইন অনলাইন নালাগে অপেনতে ল'ম ছাগে। মানে সেইটো টকা মানে বহুত লাগিব মানে বহুত লাগিব সেইটো টো কাৰণে
অ' লাগে কিন্তু দেই তোমাৰ মোৰ দাদা এজনে কৰিছিলে। এজনে মামাজনে এম কম পাছ আৰু দাদাজন এম বি এ কৰি কৰি আছে তাৰ চাগে জুলাইত এইবাৰ লাষ্ট হয় এইবাৰ কমপ্লিট হব। কিবা এডমিশন চাগে চিস্ক চেমিষ্টাৰ চিস্ক চেমিষ্টাৰ নে কিবা ওৱান ইয়েৰতে কিবা তোমাৰ টুৱেণ্টি থাউজেড মান চাগে সি অনলাইন কৰি আছে বাহিৰৰ কলেজ এখন আণ্ডাৰত।
অ' সেইটোৱে বহুত টকা দিব লাগে এইবোৰত।
উম উম সেইটো আচলতে তোমাৰ এম বি এ চেম বি এ কৰিবা মানে কৰিব যদি ভাবা ন তুমি কিবা ইনকাম কৰি পেলাই কৰিবা তেতিয়া তোমাৰ তোমাৰ পইচাৰে তুমি এডমিশ্যন ল'ব পাৰিবা মানে পঢ়ি থাকিব পাৰিবা ঘৰত প্ৰেছাৰটো ইমান নপৰে।
জানো মইতো আৰু সেই দুই বছৰ হ'ল ঘৰৰ পৰা পইচা নোখোজোঁ নহয়। তইটো মানে অলপ মই কাম চাম কৰি পিনে সেইটোকে আৰু মিলাব লাগিব আৰু ভাবি আছো।
অঁ
ৰিজাল্টিলে কব এটা কিবা এটা পাৰ্ত টাইম মানে যিটো অলপ বেয়া। কলেজৰ লগতো এনেকাই মিলাই পঢ়াৰ লগতো এইটো কামটো মিলাব পাৰো এনেকোৱা এটা কাম বিচাৰি আছো আৰু।
অ অ অ অ উ ঠিকে আছে। শুই থাকা। লাহে লাহে সৰুৰ পৰা গৈ পেলাই ডাঙৰলৈকে যাব পাৰিবা ন সৰুৰ পৰাই কাম বিলাক কৰিব লাগিব।
অ অ ঠিকে ঠিকে কৈছা তুমি, আজিও কৰো। খুন্দিব লাগে যেতিয়া।
আ।
বৰষুণটো আজিও দিব লাগি আছে।
অ হ'ব বাৰু ৰাতিপুৱা ন যি কেইদিন বৰষুণৰ দি আছে সদায় ৰাতিপুৱা ৰদ দিয়ে গধূলিতে বৰষুণ। দিয়ে। এই বতৰটো ধৰিব নোৱাৰি। চামৰ ভেকেশচন বুলি কটো ওলাই যাব নোৱাৰা হৈছে মানুহ বিলাক।
মানে আজি মানে পৰহি মানে অলপ ভাল পালো মই গাটো। আজি মানে ভাবিছো অলপ ফুৰিব যাম গধূলি।
বৰষুণ দিব এতিয়া লাগি আছে। ভাবিলো আজি অলপ লাল চাহ বেছি দিন নাই। ৰিজাল্ট আহিব আৰু আমাৰ ফাল শুনা পালো মই। ত' সেইটো এটা ভাব ভাবিলো যাও, আৰু ফুৰিব কিন্তু এতিয়াতো সমস্যাই দি দিলে আমাক
অঁ।
বাকী কোৱা আৰু
বাকী তোমাৰ ওচৰত বাকী সৰু বাচ্ছা বিলাক আছে নে নাই চামাৰ ভেকেচন যে দিছে। সিহঁতক আজিকালি খেলা দেখা নাই আমি আগতে সৰুতে যে খেলিছিলো। যে এইবিলাক খেলা দেখা নাই এই বিলাক বাচ্চক
অ খেলে। খেলে আজিকালি ক্ৰিকেট চ্ৰিকেট এইবোৰ ফুটবল কিবা কিবি আৰু মাৰ্বল চাৰ্বলো খেলে। তোমালোকৰ ফালে খেলেনে এইবোৰ।
আজিকালি চব মোবাইলতে বিজি চোন। ইয়াৰ বাচ্ছ বিলাক তোমাৰ। এইবিলাক খেল কেনেকে খেলে পাহৰীয়ে যায়, পেৰেন্ছ বিলাকে তুমাৰ হিহঁতিয়ে দিয়ে খেলিবৰ কাৰণে কি বুলি কয় এডমিশন বেলেগত লগাই দিয়ে। ক্ৰিকেটৰ কাৰণে কিবা কাৰণে কিন্তু যিবিলাক আমি আগতে খেলিছিলো ঘৰতে লগবিলাক লগ হৈ পেলাই সেইটো খেলা। আজিকালি প্ৰায়ভাগ চহৰত দেখা নেদেখাই হৈছে আৰু।
অ অ মনত আছে নেকি তোমাৰ আগৰ খেলবোৰৰ বিষয়ে?
আছে খেলিছিলো যিবিলাক খেলিছিলো সেইবিলাক জানো আৰু অকমান অকমান।
অ কিবা মনত আছে নামটো ক'ব পাৰিব নেকি কি কি খেলিছিলে এনেই অলপ।
কি সৰুতে তোমাৰ মাৰ্বল খেলি পাইছো আমি হা। তাৰ পিছত তোমাৰ কি বুলি কয়? এই কাবাডী খেলি পাইছিলো। তাৰ পিছত তোমাৰ এটা কুট কুট বুলি যে খেলা আছিলে সেনেকে মাটিত বস বনাই পেলাই খেলে। এইটোও খেলি পাইছিলো।
খেলিছিলো আমিও হোষ্টেলত আমি পঢ়ি থাকোতে বহুত খেলিছিলো আমি মৰমৰ তিনি কেইজনমান লগৰ একেলগে থা আমি একে জাগাতে থাকিছিলো।
আহ আহ
আমি কিবা ক্লাছ টু না থ্ৰী না ফ'ৰ কিমানত পঢ়িছিলোঁ ছাগে মনত নাই ইমান ভাল কৰি
অহঁ
তাৰ পিছত আমি যাওঁ চকেৰি এনেকাে বা চকেৰি বনাও এনেকুৱা মাটিত। বা পাকাৰ ফালে বনাই বনাই পিনে।